হেল্লো
হেল্ল'
অ', কোৱা
অ', কি কৰি আছা
এনে অলপ বাহিৰত মানে গাড়ীলৈকে আহিছিলোঁ
অ', গাড়ীলৈ মানে ক'ত ফুৰিবলৈ গৈছা নেকি মই ঘৰতে ভাত চাত বনাই আছোঁ
অ', মই অলপ অ' কামত আহিছিলোঁ, বাহিৰত
অ', কি কাম অ' হয় নেকি?
মানে অ', ফটো এটা পাছপৰ্ট ফটো চাইজৰ ফটো লাগিছিলে
আৰু অলপ ডকুমেন্টবোৰ জেৰক্স কৰিব আৰু সেইবোৰে
হয় নেকি কিবা মানে এ টো কিবা এইটোৰ কাৰণে নেকি পেছহাল কিবা ডকুমেন্টৰ কাৰণে
অ', ডকুমেণ্টটো মানে ভালকে থ'লে মানে ভাল সেইকাৰণে কেতিয়াবা লাগে ন প্রিন্ট চিন্ট সেইকাৰণে মানে কৰিলো সেইকাৰণে আহিছো তুমি কি কৰি আছা
হয় নেকি, অ মই ভাত বনাই আছো
হয় নেকি ভাত আৰু কি বনাইছা
ভাত আৰু তোমাৰ এ কি কয় পানীৰ লাওৰ চব্জি বনাম
অ হয় নেকি এ মই মানে আহ ভাততো ৰাতিপুৱাতটো মই তোমাৰ ৰুটিয়ে খালো তুমি ৰাতিপুৱা কি খালা আজি
ৰাতিপুৱা মই তোমাৰ এই খালো কি কয় এ চুজি
চুজি খালা
অঁ
হয় নেকি তোমাক বেছি কি খাইকে ভাল লাগে
মোকতো বেছি অ ওম কি মানে চব খাও সেনেকুৱা নহয় যে বেছি কি ভাল লাগে এনে চব খাওৱেই মই তোমাক
হয় নেকি অ মই বেছিকে দালিয়ে খাওঁ দালিয়ে বিৰাট ভাল পাওঁ
অ দালিয়া কেনেকুৱা বনোৱাই মি পিঠা দালি দালিয়া বনোৱা নে মানে নিমখ দি বনোৱা
নাই নাই মিঠাই খাই ভাল পাওঁ তোমাৰ নিমখ দিকে মানে ইমান ভাল নাপাও
অঁ অঁ হয় অ মই কেতিয়াবা মানে তোমাৰ দালিয়াৰ খিচাৰি বনাই কিনে খাওঁ
দালিয়াটো খিচাৰিয়ে বনাই ন তোমাৰ তুমি কি দি বনোৱা খিচাৰি
খিচাৰিটো দিলে মই গাজৰ চাজৰ চব দি দিওঁ বান্ধা কবি চব দি দিওঁ আৰু তোমাৰ এই কি কয় আলু চালু চব দি দি গুটি দি কিনে বনাওঁ দালি উ দি
অ সেনেকুৱা ভাল লাগে তোমাৰ তেনে তুমি যেনেকুৱা ক'লা এনেকুৱাও ভাল লাগে খাইকে মই এনেকে তোমাৰ গাখীৰ দিওঁ গাখীৰত বইল কৰো বইল কৰি অলপ মান অ চেনি দি বেছি মিঠা ভাল নাপাওঁ এনে অলপ দি আৰু অলপমান দিলে মানে টেষ্টটো আহি যায় ন সেইকাৰণে মানে অলপমান মিঠা দিকে বনাই লওঁ ধুনীয়া লাগে
অ হয় নেকি অ সেনেকুৱাও ভাল লাগে মিঠাও খাই ভাল লাগে অ তোমাৰ সেনেকুৱা মই অটছ বনাওঁ কেতিয়াবা
অ অটছটো মিঠা মানে কিবা কিবি দিব আৰু সেইবোৰত মিক্স কৰি তোমাৰ কাজু আৰু তোমাৰ কাজু কিচমিচ মিক্স কৰি দি দিও
হয় নেকি অ ট চ ভাল লাগে খাইকে মই লাষ্ট উম তুমি বেছিকে পায়স চায়স বনাব জানেনে পায়স তাৰপিছত তোমাৰ হল অ বিৰিয়ানী আৰু এনেকুৱা কিবা কিবি বনাব জানানে তুমি
বিৰিয়ানীটো নবনাও বিৰিয়ানী অলপ টান পাও বিৰিয়ানী বহুত এ টান আছে বনাবলৈ হে এনে ময়
হয় নেকি অ মই লাষ্টাই মানে বিৰিয়ানী নিজে ট্ৰাই কৰিছিলো ঘৰতে বনাইছিলো
বহুত টাইম লাগে ন তোমাৰ বিয়ানী বনওঁতেটো
উম নালাগে তুমি মাংসটো আগত মেৰিনেট কৰি ল'বা মাংসটো অলপ বনাই ল'বা তাৰপিছ এয়া বিৰিয়ানী চাউলতটো যে
নাই নাই মই আগতে জানোয়ে মানে আমাৰ ঘৰত বিৰিয়ানী বনাই ঈদৰ দিনা সেইদিনা সেইদিনা খোৱা যায় আৰু আহ
থিকে
আ ই তাৰ পৰাই শিকিছো আৰু বনাব মাহঁতে বনাই
ওঁ, ওঁ ওঁ ওঁ।
অম্মিয়ে বনাই তাৰপিছত আবুৱে কেতিয়াবা আনে নহয়। বিৰানি ৰান্ধে মচ মচকে আ- তেতিয়া বনোৱা যায়।
আচ্ছা
আৰু ঈদৰ দিনা অলপ ফুৰিব যাওঁ। আমি নামাজ পঢ়োঁ
অঁ -হয় নেকি?
উম, এনে তুমি এ বেছিভাগ কি খোৱা? খাই কি বে ভাল পোৱা? শাক- পাচলি না? তোমাৰ এনেই
মইতো তোমাৰ এই ৰঙালাও শাক খাই বৰ ভাল পাওঁ।
হয় নেকি? ৰঙালাওটো মিঠা মিঠা থাকে নেকি অলপ?
উম, হ'লেও মোক বৰ ভাল লাগে তোমাৰ এ মানে ৰে ৰঙালাওৰ চব্বজী বনাই কিনে শুকান ভাতৰ লগত খাবলে কি টেষ্ট লাগে গৰম গৰম ভাতৰ লগত।
অঁ শুকান
মই সেনেকুৱাই খাই বেছি ভাল পাওঁ। মই মানে তোমাৰ ৰঙালাও, পানীলাও এইবোৰ বেছি ভাল পাওঁ। কোমোৰা, চালকোমোৰা। সেইবোৰ খাই বেছি ভাল পাওঁ। তুমি এনে কি কি খাই ভাল পোৱা?
মইতো তোমাৰ পানীলাও তাৰপিছত তোমাৰ হ'ল আ এইটো পটলটো বিৰাট ভাল পাওঁ। আৰু তাৰপিছতে মাছ -মাংসও ভাল পাওঁ। শাক - পাচ লিৰ ভিতৰত আৰু এতিয়াতো জিকা, ভুল তাৰপিছত তোমাৰ বিভিন্ন ধৰণৰ এইটো আছে না - চিজেনটো পোৱা যায় ন'? সেইকাৰণে সেইবোৰো ভাল পাওঁ। বেয়া নাপাওঁ নহওঁ নকও। ভাল পাওঁ তাৰপিছতো স্কোৱাচ অঁ স্কোৱাচটো মানে ইমান ভাল নাপাওঁ। তোমাৰ অমিতা খোৱা যেন লাগে মোক।
উ
স্কুৱাজ
মই বৰ- মই বিৰাট ভাল পাওঁ স্কোৱাচটো।
হয় নেকি? স্কোৱাচ খোৱা আৰু অমিতা খোৱা একে লাগ্ লাগে মোক।
হয় মই মানে ভাল পাওঁ। তোমাৰ এই স্কুৱাছৰ লগত তে মাছ দিকিনে বনালে ভাল লাগে।
হয় নেকি? অঁ মই ট্ৰাই কৰা নাই স্কোৱাচৰ লগত মাছ।
তাৰ তোমাৰ এই স্কোৱাচৰ আচাৰো বনাই কিনে খাব পাৰিচোন। মই আচাৰো বনাইছিলোঁ।
হয় নেকি? উম, কি দি বনাব লাগে আচাৰটো?
আচাৰতো তোমাৰ সেইটোৱে অলপ বইল কৰিব লাগে স্কচক। বইল কৰি কিনে তোমাৰ যি যে আচাৰত দিয়া যে মচলাবোৰ সেইবোৰ দি কিনে মিক্স কৰিব লাগে জলকীয়া- চলকীয়া দিব লাগে ভাল লাগে।
হয় নেকি? তুমি গোণ্ড্ৰুক খোৱা নে গোণ্ড্ৰুক?
গুন্দ্ৰুক্ নাই খোৱা। হয় নেকি? এইটো অ এইটো গুণ্ড্ৰুক্ তোমাৰ নেপ নেপালীয়ে বনায় অঁ।
অঁ এইটো নেপালীৰ ট্ৰেডিচনেল হয় বিৰাট ভাল লাগে চাটনি খাইছিলোঁ। বিৰাট ভাল লাগে ঝুলো খাইছিলোঁ। ঠাণ্ডাত জোল খাব লাগে বিৰাট ভাল লাগে সেইটো খোৱা নে তোমালোকে জানা নে
উম উম উম উম হয় এইটো তো মানে মই খোৱা নাই কেতিয়াও মানে এনেতো জানো যে গম পাওঁ মোৰ মানে স্কুলত আছিল এজনী নেপালী লগৰীয়া তাইৰ পৰাই গম পাইছিলোঁ আৰু
সেনেকে খাইতো পোৱা নাই ন কেতিয়াবা খাবা ভাল লাগে সেইটো তো টৈজ কৰিব লাগে ন মানে তুমি আৰু কি কি মাংস খোৱা তুমি
মইতো তোমাৰ এ হাঁহৰ মাংস খাওঁ আৰু হাঁহৰ নগ হয় হা মটন টো খাওঁ কেতিয়াবা খাওঁ ইমান নাখাওঁ আৰু মাটনতো বহুত দাম আছে যে সেইকাৰণে এই মাটনৰ এই খাওঁ তোমাৰ কি কয় ছাগলীৰ যে পেট যে থাকে সেইটো খাওঁ কেতিয়াবা ভাল লাগে
উম উম উম সেইবোৰ খাওঁ নেকি নাই নাই খোৱা নাই মই ট্ৰাই কৰা নাই এতিয়া লৈকে আজিলৈকে ট্ৰাই কৰা নাই এতিয়া ট্ৰাই
এ কেনে ফ্ৰাই কৰি খাবা ভাল লাগে
অহ অহ
আৰু তোমাৰ এই ছাগলীৰ যে ভৰি ভৰিও খাব পাৰি ভৰিও ভাল হয় তোমাৰ
উম ভৰিতো চুপ বনাই খাই পাইছো মই চুপ বনাই খাইছোঁ কিন্তু আগতে খাইছিলোঁ এতিয়া খোৱা নাই বহুত বছৰ ‌হল‌
অহ সেইটোতো মজা লাগে খাই কিনে
হয় নেকি তোমালোক
টেষ্টি থাকে অহ কেতিয়াবা খাওঁ ঠাণ্ডা দিনত খাওঁ আমি আৰু এই ছাগলীৰ পেটু খাওঁ আৰু এই যে আৰু তোমাৰ এই যে থাকে ন কি কয় তেজো খাওঁ
তেজটো তেজটো কেনেকুৱা কেনেকুৱা খায়
তোমাৰ টেষ্টটো ফ্ৰাই কৰি কিনে খাই
হয় নেকি কেনেকুৱা লাগে টেষ্টটো
সেইটো খাই মানে তোমাৰ বহুত সেইটো বেছি মানে দোকানত আমিতো আগতে আগতে‌ জনা নাছিলো যে এইটো খাব পাৰি বুলি গম পোৱা নাছিলো এতিয়া মানে‌এইটো দোকান দোকানীহঁতে মানে বেছে ন তেতিয়া পৰা মানে গম পালো যে অ এইটো খাই বুলি ভাল হয় এইটো খোৱাতটোও ভাল হয় কিন্তু
হয় মানুহে নোখোৱা বস্তুয়ে নাই ন চব খাই
উম চব খাই তাকে
শাক বেছিতো আমাৰ শৰীৰৰ কাৰণে শাক পাচলি ৰাতিপুৱা বহুত ভাল আৰু কি জীৱ এতিয়াও নহয় তোমাৰ অহ সেইকাৰণে মানে শাক পাচলি খাব লাগে বেছিভাগ সেইকাৰণে মই মাছ মাংস এতিয়া ইমান নাখাওঁৱেই আগতে খাই দিলো এতিয়া বৰ্তমান কেতিয়াবা খোৱা যায় আৰু ঘৰত গলে মানে আমাৰ সেনেকুৱাই আৰু
অহ অহ অ আমিও খাওঁ শাক-পাচলি খাওঁ। মানে মইতো বিৰাট ভালে পাওঁ এনে।
আগতে মানে শাক-পাচলি ইমান সাপজ জানা নাছিলো। তোমাৰ যেতিয়া লকডাউন হ'ল নহয়
তেতিয়া মানে বজাৰ চজাৰ চব বন্ধ হ'ল নহয়, তেতিয়াৰ পৰা মানে শাক-পাচলি কি কি খাব লাগে, কেনেকুৱা হয়? সেইবোৰ শিকিলো বাৰু। এতিয়া মানে বহুত মানে উ জ্ঞান পালোল।
আমিতে জংঘলৰ বস্তুবোৰ খাইছিলো, তোমাৰ মানে কৰণাৰ টাইমত।
হয় নেকি? অ, এই লকডাউন হৈ গ'ল কৰুণা হৈ গ'ল, তাৰ পিছত ওলাব নিদিলে, বজাৰ কানি নাই। আৰু তাৰ পিছত বহুত মানুহে মানে পাহাৰত যায় কচু চিঙে, কচু খাই, তুমি কচু খোৱানে? আমিতো কচুও খাব শিকিছো, তেতিয়াৰ পৰাই শিকি
অ কচুও খাওঁ! তোমাৰ কিবা-কিবি কচু থাকে, বহুত ধৰণৰ কচু পায়।
অ, অ বহুত ধৰণৰ পায়। তোমাৰ কলা কচুটো খোৱানে?
উম, উম ক'লা কচুও খাও।
হয় নেকি, কিহৰ লগত বনোৱা?
উম! মই, তোমাৰ ক'লা কচু মানে মাছৰ লগত বনাও শুকান মাছৰ লগত।
হয় নেকি? অ আমাৰো কেতিয়াবা শুকান মাছৰ লগত বনোৱা যায়। এই বিৰাট ভাল লাগে। মানে আগতে এনেকুৱা টেষ্ট খোৱাই নাছিলো। এতিয়া সেই শিকিলো নহয় তেতিয়াৰ পৰা বহুত টেষ্ট পোৱা গৈছে।
উম দিয়া! অ ঠিক আছে দিয়া হা। মই মানে এই ভাত বহাইছিলো, এই ভাতৰ চিটি মাৰি আছে। দিয়া ঠিক আছে দিয়া ৰাখো। অ, অ, অ দিয়া ৰাখো।